হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
লে কি কৰি আছা
আছোঁ আছোঁ এনেই আছোঁ বাৰু
অঁ চাহপানী খালি নে নাইনেে ভাতে খালি
নাই ভাত বাৰু বনাই আছে, চাহটো খালোঁ বাৰু অলপ টাইম হ'ল।
অ', অ', ব্যস্ত আছা নেকি?
ব্যস্ত এ, ব্যস্ত নাই বাৰু।
অ', যদি মানে ব্যস্ত নাই তেতিয়াহ'লে এনেই এটা কথা আলোচনা কৰোঁ বুলি ফোনটো কৰিছিলোঁ আৰু। হেল্ল'! শুনা পাইছা?
অ', মান
হেল্ল'!
ইতা বৰষুণ অ', হেল্ল'!
উম, উম, উম, শুনি আছোঁ কোৱা।
বৰষুণ দি আছে নে নাই সেইফালে?
অ', বৰষুণ দিছিল বাৰু, বৰ্তমান অলপ কমিছে মানে অলপ বন্ধ হৈছে, বতৰতো বাৰু গোমা হৈ আছে, দিব কিজানি আকৌ।
অ', অ'। অ', সেইটোয়েটো হ'ল মানে বানপানী লাহে, লাহে আৰম্ভ হৈছে আৰু।
তাকেটো বানপানীও আৰম্ভ হৈছে!
নাই ইফালে বানপানী বাৰু হোৱা নাই এনেই।
অ'।
এনে
মানে এতিয়াতো বানপানীৰ ফলত আমাৰ বহুত ধৰা তোমাৰ কিছুমান সমস্যা আহি যায়। যিবিলাক মানে অ', কি বুলি কম এইটো এটা ধৰা প্ৰাকৃ তিক দুৰ্যোগ হয়, মানে ইয়াৰ বহুত মানে তোমাৰ কি বুলি ক'ম এতিয়া প্ৰভাৱ পেলাই আৰু আমাৰ জীৱনত, জীৱন বুলি নহয় আৰু মানে গোটেই মানুহখিনি যিবিলাক মানুহে জাগাত আনা নাই সেই মানুহখিনিৰ কথা ভাৱ পেলাই, তাৰ বিষয়ে কি বুলি ভাবা?
হুম, হুম, হু!
মানে মই কৈছোঁ যি আমাৰ ইফালেতো বান পানী বহুত হয়, বা লগতে বাকীবিলাক অঞ্চলতো আমাৰ অসমৰ বেছিকৈ মানে বহু অঞ্চলত মানে উজনিৰ ফালে বহুত বানপানী হোৱা দেখা যায়। তাৰ ভিতৰত মানে আহ, যিবিবিলাক অঞ্চলত হয়, সেইবিলাক জেগা মানে বহুত প্ৰভাৱ পেলায় বানপানীয়ে ধৰা বহুত তোমাৰ ক্ষতি কৰে, তাৰ বিষয়ে তুমি কি ক'বা বা কি বুলি ভাবা?
আচ্ছা, আচ্ছা। আ, বানপানীতটো মানে এতিয়া আমাৰ এটা বৰ ডাঙৰ সমস্যা ধৰ। অসমৰ কাৰণে, ত' যদিও চক কাৰে যথেষ্টখিনি কাম কৰি আছে, যে যেনে ধৰ মাথাউৰি নিৰ্মাণ কৰি বা যিবিলাক নদীয়ে সুতি সলায়, সেইবিলাক জেগাত ধৰ বিভিন্ন ধৰণৰ হেৰি অন্যান্য প্ৰকল্পৰ জৰিয়তে তাতে ধৰ, নদীটো যাতে আৰু খহি নাযায় সেনেকুৱা ব্যৱস্থা কৰি আছে, তথাপিও ধৰ এই সমস্যাটো সম পূৰ্ণ সমাধান কৰিব পৰা নাই, কাৰণ এইটো এটা প্ৰাকৃতিক দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগটো প্ৰকৃতিয়ে যেতিয়া মানে হেৰি হ'ব তেতিয়া প্ৰকৃতিয়ে মানে হেৰি কৰিবই। এতিয়া ভূমিকম্প, ভূমিস্খলন এইবিলাক আমি ওঁ মানুহে এটা পৰ্যায়লেহে মানে তাৰপিছত প্ৰকৃতিত লাগিব এতিয়া আমি দেখা পাইছো ধৰ উজনিৰ ফালে এবাৰ অলপ বানপানী অলপ হেৰি কৰিলে উজনিত বহু বহু কেইখন জিলাতৰ উম উ উজনিৰ বহু বানপানীৰ ফলত ধৰ মানুহ বা জীৱ জন্তুৰ আলাহঠে হৈছে। তো
অ'।
জোলৰ বানপানীতো এটা যিটো সমস্যা এ হেৰিলৈ এটা পৰ্যায়লৈহে সমাধান কৰিব পাৰি সেইটোৱে আৰু।
সেইটোৱো এতিয়া বানপানীৰ ফলত উজনিৰ বহুত যে মানে বহুত কেইখন ঠাইতে মানে তোমাৰ ধৰা ঘৰ বিলাক উটুৱাই নিলে বা কৃষিভূমিবিলাক নষ্ট কৰি পেলাইছে বৰ্তমান এতিয়া কৃষিৰ মানে খেতি বাতিৰ মানে তোমাৰ এইবিলাক আহ সময়ো ন সেইকাৰণে মানে এইবিলাক নষ্ট কৰি পেলাইছে মানে আৰম্ভ নহ'ল। তাতে কিছুমান ধৰা নষ্ট কৰিছে আৰু আৰু কিছু হাজাৰ, হাজাৰ মানে তোমাৰ যিবিলাক ধৰা আমাৰ জীৱ জন্তু আছে সেই বিলাকো উটুৱাই নিয়ে বা কোনোবাই যদি ধৰা ফাৰ্ম এখন খুলিয়াই তেওঁ মানে জীৱন মানে উপাৰ্জন কৰি আছে সেই ফাৰ্মৰ পৰাই সেই ফাৰ্মখনো উটৱাই লৈ গ'ল তেনেকুৱা কথা আৰু বান পায় আৰু-
তাকেতো।
আৰু মানে লগতে লগতেতো এতিয়া চাবচোন মানে স্কুলবিলাকো খোলা নহয় বা স্কুলবিলাকো বন্ধ হৈ থাকে বানপানীয়ে গোটেই উটোৱাই কিছুমান স্কুলটো মানে স্কুলৰ মানে তোমাৰ যিখিনি বাউণ্ডাৰী আছিলে সেইাতটো ভাঙিও লৈ যায় কেতিয়াবা বান্ধ পানী আৰু লগতে মানে যিবিলাক স্কুল হয় তাতে তাতে স্কুলবিলাকত মানে বানপানীও উঠে যাৰ ফলত মানে ল'ৰা ছোৱালী ক্ষতি হয় আৰু ক্লাছবিলাক মানে আহিব নোৱাৰে
উম, উম, উম সেইটো এটা সমস্যাই ধৰ সমস্যা ইয়াতে পৰে ধৰ।
অ', আৰু এতিয়া তোমাৰ যদি আমাৰ বেমাৰৰ কথাক লৈ কওঁ তেতিয়া মানে এ বেমাৰো বহুত হয় মানুহৰ কাৰণ তাতে য'ত মানে বানপানী হয় খোৱা বস্তুৰ অভাৱ হৈ যায় মানে পানী চানি যিবিলাক বিশুদ্ধ পানীবিলাক নোহোৱা হৈ যায় বা তাৰ আৰু হেৰিবিলাক কি বেমাৰ হয় এইটো ডেংগু বেমাৰ হয় বা মেলেৰিয়াও হয়। কিছুমানৰ বা ছালৰ বহুত বেমাৰ হয়।
তাকেতো তাকেতো।
এইবিলাক এতিয়া কি ভাবা মানে কেনেকৈ এইবিলাক মানে তোমাৰ ধৰা কি বুলি ক'ম এতিয়া সমস্যাটো সমাধান কৰিব পাৰি কি বুলি ভাবা?
উম যদি বেমাৰৰ ক্ষেত যদি বেমাৰৰ ক্ষেত্ৰত চাওঁক তেতিয়াহ'লে হোৱাৰ পিছত প্ৰশাসনে হেৰি কৰে সেই মানুহখিনি য'ত বানপানী হৈছে সেইখিনি হেৰিলে লৈ যায় মাথাউৰি বা অন্যান্য ও ঠাইলে লৈ যায়। সেই যিকোনো পানী ব্যৱহাৰ নকৰে উম, যাতে ধৰ কিনা পানী বা সেনেকুৱা পানী ব্যৱহাৰ কৰে যিহেতু বানপানী উঠি থকাৰ ফলত বা পানীবোৰ ধৰ হেৰি হৈ যায়। আৰু তাৰোপৰি যদি আমি ধৰ উম আৰু অন্যান্য বেমাৰৰ কথা কওঁ। চ থৰতে কৈছা ডেংগু মেলেৰিয়া বা অন্যান্য বেমাৰ বিলাক তিক সেইবিলাক এ ক্ষেত্ৰত আমি ধৰ যিবিলাক ধৰ এতিয়া আমি দেখা পাওঁ বানপানী শুকোৱাৰ আগে আগে চৰকাৰে কিছুমান এ ধৰ লেতেৰা পানীবোৰ যাতে হেৰি হওঁক ব্লিচিং পাউদাৰ বা অন্য কিবা এনেকুৱা ত' সেইবিলাক বস্তু হেৰি আনি উঠি ধৰ ৰাইজে ছটিয়াব লাগে ধৰ চাইডত ঘৰৰ চাৰিওফালে। ত সেনেকুৱা কুৱা আৰু। তুমি তুমি ধৰ কি বুলি ভবা? ধৰ এতিয়া
এটিয়াতো মইয়ো তাকে ক'ব খোজো চুজি মানে চৰকাৰে মানে কৰিদি আছে। হেল্ল'?
উম, উম। হেল্ল'?
অ' মানে কৈ কৈ আছো যে চৰকাৰে গুৰুত্ব দিয়
উম, উম, উম, উম, উম।
ইথ স তেওঁক মানে জিপ চৰকাৰখনে মানে কিছুমান কি মন্ত্ৰী বিলাক যায় বা বা বিধায়ক বিলাক বিলাক যাই কেনে খা খবৰ লয়। আৰু তেওঁলোকক মানে খাদ্য যোগান ধৰে বা জি এন জি অ'ও যায় তাতে। যত মানে বানপানী উঠে তাৰে এছ ডিৰে হেল্ল'? শুনিছনে নাই হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল'? হেল্ল'? হেল্ল'?